অ' শুনা পাইছা। শুনা পাইছা, হেল্ল' শুনিছানে নাই।
হয় নমস্কাৰ কি কৰি আছা? অ' শুনিছোঁ শুনিছোঁ নমস
অ' এয়া নমস্কাৰ। এ আছোঁ আৰু ত- তোমাৰ তুমি কি কৰিছা? এয়া এনেই এ তোমাৰ ৰখি আছোঁ আৰু অকণ।
অ' বহি আছোঁ তাকে। বাকী তুমি কেনেকুৱা ধৰণৰ অঞ্চলত বাস কৰা?
মই তোমাৰ অ, মই তোমাৰ হেৰিয়ত, এইটো চহৰত।
চহৰ, চহৰ অঞ্চলত বাস কৰা ন। বাকী চহৰ চহৰ অঞ্চলত থাকেই ঠিকে পাইছ, নে ভালে পাইছানে?
মানে তোমাৰ এতিয়া আহ ক'ব গ'লে তোমাৰ চহৰ অঞ্চলত সুবিধা অসুবিধা দুইটাই আছে আৰু এতিয়া তোমাৰ ধৰি লোৱা ত সুবিধাস সমূহ ক'বলৈ গ'লে এতিয়া তোমাৰ ভাল পথ ভাল সা-সুবিধা যি যিকোনো কাম কৰিবলে ভাল, বয়-বস্তু ক্ৰয় কৰিবলে ভাল, দু দোকান-পোহাৰ
হয় হয় কিন্তু মানে এনেকুৱা কথা গা- তোমাৰ গাঁৱলীয়া অঞ্চল বিশেষকৈ চহৰ অঞ্চলোৰ অলপ উন্নত মানৰ হয় বাৰু, আমি এটা গাঁৱলীয়া অঞ্চলত বাস কৰিছো। আমাৰ মানে আমাৰ গাঁৱলীয়া অঞ্চলত এনেকুৱা হয়, উন্নত মানৰ শিক্ষা শিক্ষা ব্যয়ৱস্থা তোমাৰ পোৱা নাযায় মানে, যিকোনো এখন ভাল বিদ্যালয় মানে বিশ্ববিদ্যালয় তুমি অলপ মানে চহৰ-চহৰ-চহৰ অঞ্চলত মানে সেইবিলাকৰ মানে বিদ্যালয়-বিশ্ববিদ্যালয়ৰ সা-সুবিধাতটো অলপ বেছি থাকে।
বেছি-বেছি।
তোমাৰ চহৰ অঞ্চলত তোমাৰালোকৰ যান-বাহনৰ সুবিধা বহুত বেছি। ৰাস্তা-ঘাটৰ সুবিধা বহুত ভাল, ৰাস্তাৰ পথ তোমাৰ বহুত ভাল। হয় নাই? কিন্তু আমাৰ মানে গাঁও অঞ্চলত এনেকুৱা তোমাৰ ভাল এখন শিক্ষা-শিক্ষা লবৰ বাবে বিদ্যালয় নাই। ভাল এখন চিকিৎসালয় নাই, এতি তোমালোকৰ চিকিৎসা এতি চহৰ-চহৰ অঞ্চলত মানে বহুত উন্নত মানৰ চিকিৎসা মানে প্ৰদান কৰে, যিবিলাক গাঁৱলীয়া অল আচলতে মানুহ মৃত্যু মুুখত এই পৰি যোৱাৰ পিছ পৰি যায় কিন্তু সেই বেমাৰতো আকৌ চহৰ অঞ্চলৰ উন্নত মানৰ চিকিৎসাৰ দ্বাৰা মানুহজন মানে জীৱিত হৈ থাকে। হয় নে নাই? হয় মানে চহৰ অঞ্চলত নিৰাময় কিন্তু আকৌ গাওঁ অঞ্চলতো গাওঁ-গাওঁ অঞ্চলত পৰিৱেশ বিলাক মানে ভাল, তোমাৰ গছ গছনি থকা
হয়।
ঠাণ্ডা বায়ু-বায়ু কিন্তু মানে তেনেকুৱা তেনেকুৱা চাবলৈ গ'লে চহৰ অঞ্চলত তোমাৰ উদ্যোগ উদ্যোগ, কাৰখানা- আদিৰ পৰা তোমাৰ প্ৰদূষণৰ ফলত মানুহৰ বেমাৰ-আজাৰ হয় বহুত। তাৰ ফলত এয়াতো চাগে আমাৰ গাঁৱতে বহুত বেছি হৈছে।
বহুত বেছি হৈছে হয়, বহুত বেছি হৈছে। তোমাৰ এতিয়া অ সুবিধা বহুত, এতিয়া তোমাৰ সুবিধাত এতিয়া ক'ব গ'লে তোমাৰ এতিয়া উম গাঁৱত এতিয়া গাঁৱলীয়া অঞ্চল গাঁৱলীয়া অঞ্চলতটো হয় ঠিকে আছে, তোমাৰ পৰিৱেশটো যথেষ্ট সুন্দৰ, কিন্তু তোমাৰ এতিয়া কৰ্ম সংস্থাপনৰ ক্ষেত্ৰত তোমাৰ চহৰ অঞ্চলত তুলনাত গাঁও অঞ্চলত যথেষ্ট অসুবিধাস সমূহ কম। এ এজন মানুহে চহৰ অঞ্চলত থকা অ।
চৰহৰ অঞ্চলত তোমাৰ বয়ক্তিগত প্ৰতিষ্ঠান মানে যিবিলাক ব্যয়ক্তিগত উদ্যোগ, কল-কাৰখানা তোমাৰ বা চৰকাৰী কাৰ্য্যালয় চৰকাৰী শিক্ষা ব্যৱস্থা মানে চিকিৎসা কাৰ্যালয় যিকোনো চৰকাৰী কাৰ্য্যালয় বা ব্যয়ক্তিগত উদ্যোগ, ব্যক্তিগত ব্যৱস্থা আদিত মানে, মানুহ ক-কৰ্মৰত হৈ জীৱন মানে চলাই থাকিব পাৰে, জীৱন জীয়াই থাকিব পাৰে। কিন্তু গাঁৱত গাঁৱত সেইটো পৰিৱেশ নাই গাঁৱত গাঁৱত মানুহৰ প্ৰধান জীৱিকা কৃষিয়ে, কৃষিতে মানে লাগ জীয়াই, জীয়াই মানে পোহপালন বা মানুহে জীৱন চলাব লাগে। কিন্তু তোমাৰ মানে চহৰ অঞ্চলত তেনেকুৱা ধৰণৰ সুবিধা মানে বৰ্তমান ধৰ পৰা বহুতিন অতি গৈ চহৰ অঞ্চলতে বাহ কৰা দেখা পাইছে মানে চহৰ অঞ্চলৰ সুবিধাটো বেছি। গাঁও অঞ্চলত খুব কম পৰিমণেহে আজিকালি মানুহ থাকে।
অ, সেইটো হয় এতিয়া তোমাৰ ধৰি লোৱা এ, যিবিলাক চৰকাৰী যিবিলাক পৰীক্ষা সেইবিলাকৰ তোমাৰ এ, ক্ষেত্ৰতো চহৰ অঞ্চল ৰ ছাত্ৰ ছাত্ৰী ত্ৰীয়ে অত্যাধিক এ, সফলতা লাভ কৰা দেখা যায়, কাৰণ সেই প্ৰত্যক্ষ এক পৰীক্ষাটোলৈ চহৰ অঞ্চলৰ ল'ৰা ছোৱালীয়ে এটা মানে তোমাৰ সম্পূৰ্ণ এটা মানে তোমাৰ এণভাৰ মানে তোমাৰ পৰিৱেশত থাকে সেই পৰীক্ষাটোৰ বাবে পঢ়াৰ তেনেকুৱা প্ৰতিষ্ঠান থাকে যি প্ৰতিষ্ঠানে কেৱল সেই পৰীক্ষাটোৰ বাবোবেই তেওঁলোকক আহ, পঢ়াই তেওঁলোক শিক্ষা শিক্ষ দান কৰে, সেই তাৰ দ্বাৰা সে সি এই ছাত্ৰ ছাত্ৰীসকলে তোমাৰ সেইবিলাক পৰীক্ষা তোমাৰ উমজসফলতা অৰ্জন কৰিবলৈ যথেষ্ট অ, সহজ হয় মানে তোমাৰ গাঁৱলীয়া অ, উম, এতিয়া মানে অকল তোমাৰ মানে অকল তোমাৰ ম, চহৰ অঞ্চল অকল সেইটো সুবিধাস সমূহ ক'লেই নহব অসুবিধাও যথেষ্ট আছে কাৰণ তোমাৰ এতিয়া আহ, চহৰৰ অঞ্চলত তোমাৰ দেখিবলৈ পোৱা এ, যিবোৰ যাত্ৰাাপথত যিবিলাক লাগে, ট্ৰেফিকৰ ফলত মানুহ অ, সেইবিলাকৰ ফলত মানুহৰ যথে, হয়,
হয়,
হেল্ল' অ,
উম, উম,
ত' তোমাৰ এই উদ্যোগ কল কাৰখানাৰ পৰা ওলোৱা তোমাৰ ধোঁৱা বা এইবোৰ বিভিন্ন ধৰণৰ প্লাষ্টিক বস্তু বোৰে পৰিৱেশটো প্ৰদূষণ কৰাৰ ফলত মানুহৰ বিভিন্ন ধৰণৰ ৰোগ দেখা পাইছে।
একদম।
চহৰ অঞ্চলত উন্নত চিকিৎসা ব্য্ৱস্থা আছে যদিও মানুহৰ মানে আগতে যিমান পৰিমাণে বেমাৰ আজাৰ বা ৰোগ হয় তাতকৈ বেছি পৰিমাণে বেমাৰ আজাৰ হবলৈ ধৰিছে যাৰ যাৰ ফলত মানে আয়ুস কমিয়ে গৈছে প্ৰায় মান-মানুহৰ।
কমি গৈছে। এতিয়া আৰু চহৰ অঞ্চলত তোমাৰ অ, বিশুদ্ধ শাক পাচলি বিশুদ্ধ বস্তু খাব পাবলে বহুত টান, অ, অ, তাত তোমাৰ সকলো ৰাসায়নিক সাৰ প্ৰয়োগ কৰায়ে মে সৰহ সংখ্যক।
হয, বা আকৌ জৈৱিক সাৰৰ জৰিয়তে মানে নিজে প্ৰস্তু প্ৰস্তুত কৰি নিজৰ খাদ্য নিজে খাব পাৰি নিজৰ খাদ্য খিনি নিজে ঘৰতে। নিজে ঘৰত বা পথাৰত প্ৰস্তুত কৰে জৈৱিক সাৰ ব্যৱহাৰ কৰে। যাৰ ফলত ইমান বেমাৰ আজাৰ নহয় কিন্তু চহৰ অঞ্চলত তোমাৰ এতিয়া কল কাৰা মানে উদ্যোগ কল কাৰখানাৰ পৰা বস্তু প্লাষ্টিক খিনি নি কোনোবা ঠাইত মানে দুুমাই পেলাই থৈ দিয়ে, তাৰ ফলত তোমাৰ প্লাষ্টিকটো এনেকুৱা এটা বস্তু যিটো মাটিৰ লগত কেতিয়াও মিহল মাটি আৰু পানীৰ লগত কেতিয়াও মিহলি হৈ নাযায়।
তোমাৰ মাটিটোত থকা মাটিৰ গুণাগুণ নষ্ট কৰি মাটি প্ৰদূষন কৰ, মাটিত থকা কিছুমান জীৱ অনু জীৱবিলাক মানে মৃত্যুমুখত পৰি বিলুপ্ত হৈছে। তাৰপিছত তোমাৰ সেই মা সেই বস্তু যিখিনি আকৌ পানীত পৰিলে তোমাৰ সাৰবোৰ যিবোৰ মানে লেতেৰা দ্ৰব্য। খিনি পানীত পৰাৰ ফলত পানীত থকা জীৱ জন্তু যেনে মাছ, কাছৰ তাৰপিছত তোমাৰ বিভিন্ন ধৰণৰ ভেকুলী ফৰিং কিবা কিবি এনেকুৱা ধৰণৰ মানে মা মাছবোৰ মানে এনেকুৱা অঞ্চলত পোৱা নাযায় বিলুপ্তই মানে মৃত্যুখত পৰি বিলুপ্ত হৈ গৈ যাৰ ফলত জলসম্পদ মানে বিলুপ পথত গতি কৰি আছে চহৰ অঞ্চলতো তেনেকুৱা জলচম্পদ নদীত নাপায়েই গাঁৱলীয়া অঞ্চলত পোৱা যায়, চহৰ অঞ্চলততো ইয়াৰ পৰা কিনিহে কিনিহে ব্যৱসায়িক ক্ষেত্ৰত গৈ কিনি পোৱা হয়।
হয়, আৰু এতিয়া তোমাৰ ধৰি লোৱা চহৰ অঞ্চলত তোমাৰ অ'। চহৰ অঞ্চলত তোমাৰ এতিয়া তোমাৰ জনবসতি বহুল হোৱাৰ বাবে তোমাৰ উম' যিবিলাক লেতেৰা পোৱা সংখ্যা তোমাৰ মানে অ' শতাংশতো ব-ব-বেছি হয় কাৰণ বেছি মানুহ হ'লে তাত বেছি তোমাৰ অ' বয় বস্তু নিক্ষেপ কৰিব লাগিব যিবোৰ পেলনীয়া বয় বস্তু। আৰু সেইবিলাক পেলাব ক'ত যিহেতু জন জনবসতি ঘন অ'। এতিয়া সেইবিলাক পেলাব লগীয়া হয় নলা নৰ্দমা তোমাৰ নদী ইত্যাদিত। হ-হ্ৰদ, নদী এইবিলাক পেলাব লগা হয় আৰু সেই তাৰ কাৰণে তোমাৰ গোটেই এ পৰিৱেশতটো বিনষ্ট হ'বলৈ হ'বলৈ ধৰিছে মাজ
আ আৱৰ আৱৰ্জনা খিনিৰ পৰা মানে যিবিলাক আৱৰ্জনা নলা নৰ্দমাত পেলাই দিয়ে তাৰ পৰা অহা দু দুৰ্গন্ধত মানুহ থাকিব নোৱাৰা হয়, সেই দুৰ্গন্ধৰ ফলত তোমাৰ বেমাৰ বি- বিভিন্ন ধৰণৰ বেমাৰ আজাৰ তেনেকুৱা পৰিৱেশৰ পৰা বিভিন্ন ধৰণৰ বেমাৰ আজা মানে আক্ৰান্ত হয় মানুহবিলাক বেমাৰ আজাৰত, তাৰ ফালে মানে তেনেকুৱা ধৰণৰ বাকী তোমাৰ তুমি মানে চহৰত কেনেকুৱা ধৰণৰ ভাল সুবিধা তুমি কি পাইছা মানে কি তোমালোকৰ মানে কেনেকুৱা ক্ষেত্ৰত তোমালোক চহৰ অঞ্চলত বাস কৰিছা মানে দেউতাই কিবা কৰ্মক্ষেত্ৰত গৈছা নে তুমি কিবা কৰ্মক্ষেত্ৰত গৈছা এনেকুৱা তেনেকুৱা ধৰণৰ মানে পৰিস্থিতি
অ' হয় মানে তোমাৰ উম, দেউতা কৰ্ম ক্ষেত্ৰতে কৰ্ম মানে মানে কাৰণেই
কৰ্মশেত্ৰৰ জৰিয়তে মানে তোমালোক চহৰ অঞ্চলত বাস কৰিছা ন'। আচলতে তোমাৰ গাঁৱত আ- গাঁৱত থাকি তোমালোক আজিকালি হয় এখন ঘৰৰ পোহপাল দিয়াতো বহুত কঠিন। যিহেতু অকল গাঁৱত কৃষি ব্যৱস্থা অল অকল কৃষিৰ ওপৰতে মানুহখিনি মানুহ হয়, আৰু এতিয়া মানে অৱ যি হৈছে মানুহে কৃষি কৰিব পৰা নাই কাৰণ ইমান এতিয়া তোমাৰ পৰিৱেশ প্ৰদূষণ গছ -গছনি কাটি দিয়াৰ ফলত ৰ'দ ৰ'দ মানে ৰ'দৰ উত্তাপ বেছি বৃদ্ধি পাইছে। গোল গোলকীয় উষ্ণতা বা গোলকীয় উত্তাপ বৃদ্ধি পাইছে যাৰ ফলত পথাৰ আদিত পানী নাই পানী নাইকিয়া হৈছে, তাৰ ফালত মানে মানুহে কৃষি কৰি কৃষি বা খেতি কৰিব পৰা নেযায়, যাৰ ফলত মানে দৰিদ্ৰ সীমা ৰেখা বেছি মানে বাঢ়ি গৈছে, আৰু তোমাৰ গাঁৱলীয়া অঞ্চলত শিক্ষাৰ মানে শিক্ষাৰ প্ৰসাৰটো খুব কম হয়। তোমাৰ সৰুতেই তোমাৰ এতিয়া, তোমালোকৰ দেউতাই বা আমাৰ দেউতাই কাম পথাৰত কাম কৰি আছে। সৰুতে ল ল'ৰা ছোৱালী বা ছাত্ৰ ছাত্ৰীসকলকো পথাৰত কামত লগাই দিয়ে যি-যিহেতু গাঁওখনৰ উন্নত ব্যৱস্থা শিক্ষা ব্যৱস্থা নাথাকে উন্নত চিকিৎসা বা উন্নত শিক্ষা ব্যৱস্থাটো খুব কম গাঁও অঞ্চল, সেইবাবে তোমাৰ ল'ৰা ছোৱালী বা ছাত্ৰ ছাত্ৰীখিনিক তোমাৰ এনেকুৱা পথাৰ অঞ্চলত খেতি কৰিবলৈ নমাই দিয়ে যাৰ ফলত ল ল'ৰা ছোৱালী শিক্ষাৰ মানে খুব পৰিমাণে হ্ৰাস পাইছে খুব হ্ৰাস পাইছে বৃদ্ধি পোৱাতো মানে কম ইচ্ছাটো নাইকিয়া হৈ যায়। ইচ্ছা মানে হ্ৰাস পাইছে যিহেতু পথাৰত কাম কৰি থাকো নে পঢ়িবলৈ মন নাযায়, পথাৰত কাম কৰিবলৈকে যাবনে শিক্ষা ল'ব লাগেজন
হয়।
কুৱা বিমুত পৰিলে মানে বহু পৰিমাণে গাঁৱলীয়া অঞ্চলত শ-শিক্ষা হ্ৰাস পাইছে। তেনেকুৱা ধৰণৰ সমস্যা গাঁৱলীয়া অঞ্চলত পোৱা যায় কিন্তু চহৰ অঞ্চলত তেনেকুৱা ধৰণৰ শিক্ষাৰ সুবিধাটো পোৱাৰ বাবে চৰাঞ্চলৰ শিক্ষাই মানে অ' মানে শিক্ষা আগবাঢ়িছে আৰু।
তাকে। তাকে ঠিক আছে দিয়া তে, অ', অ', অ' ঠিক আছে, হ'ব ভাল লাগিলে কথা পাতি। ঠিক আছে, ঠিক আছে হ'ব।